শুনা পাইছা।
অ', পাইছোঁ, পাইছোঁ কি কৰি আছা।
অ', মই মানে বজাৰ গৈছিলো ৰ'বা আজি এই বজাৰৰ পৰা আহি লে হাত মখ ধুই মানে চাহ তাহ খাই থৈ তোমাক এতিয়া ফোন মাৰিলোঁ তুমি সেই তেতিয়া সেইকাৰণে মানে মই ফোনটো ধৰিব পৰা নাই ত ফোন কৰিছ
অ', অ', বজাৰ কৰিলো আৰু এটি
অ', মানে আজি তিনি চাৰিদিন মানৰ পৰা বৰষুণ নেৰা নেপেৰা বৰষুণ ওলাই যাব ইচ্ছা নাযায় সেইকাৰণে মানে আজি, আজি অকমান বতৰটো ভাল হৈছিল আজি গ'লো তাত তথাপিও আজিও অলপ পালো বৰষুণ।
অ', বৰষুণ দিছে ন যোৱাকালি ৰাতি বতৰ আজি ৰ'দে দিছ বৰষুণ দিয়া নাইতো এতিয়া।
অ', অ', আজি তাকে ৰ'দ দিছিলে আগবেলা।
অ', যোৱাকালি ৰাতি বৰষুণ দিছেনে?
উম, উম দিছে এইকেইদিন দিয়ে আছে।
যোৱাকালি ইয়াত কিন্তু তামান বৰষুণ দিছে ৰাতি। বহুত বৰষুণ দিছে উ মানে বৰষুণ ইমান বৰষুণ দিছে যোৱাকালি
অ', খোৱা লোৱা হ'ল নেকি তোমালোকৰ?
নাই ৰ'বা এতিয়া বনাই আছে কি, কি বা বনাইছে।
অ', দেৰি হয় ন তোমালোকৰ।
দেৰি দেৰি চাৰে দহটা দহটা বাজে তোমাৰ সেনেক।
অ', অ', হয়, হয়।
মানে মই অ', অলপ আগত হেৰি লৈ আনিলোঁ মেগী দুই পেকেট লৈ আহিলোঁ মেগী বনাই অলপ খালোঁ।
অ', মেগী খাই ভাল পোৱা নেকি?
নাই, নাই আজি ভোক অলপ ভোক লাগাৰ দৰে হৈছে।
অ', কেতিয়াবা হয় দিয়া মানে সোনকালে ভাত খালে মানে আবেলি পাঁচ ছটা ছয়টা বজাত মোৰো কেতিয়াবা ভোক লগাৰ নিচিনা হয়। এই মইয়ো আজি মম' এক প্লেট খাই দিলোঁ পঞ্চাশ টকা লৈছে উম।
তাৰমানে বাহিৰত চকৰ পিনে গিলে কিবা খোৱা যায় আজি চকত যোৱা নাই ঘৰতে আছোঁ। গ'লে মানে তাৰমানে ভোক লাগিল ভোক লগাৰ পিছত তোমাৰ মেগী দি পেকেট আনি এ' মই নিজে বনাই দিলোঁ।
হয় আ', মেগী পতককে শৰ্টকাট, আৰু মানে ল'ৰা মানুহৰ আটাইতকৈ মানে সহজ মানে যিহেতু ল'ৰাবিলাকে ধৰা বনা-চনাত টান পায়তো মেগীটো মানে বইল, বইল দিলে মচলা ঢালিল, হৈ গ'ল আৰু।
অঁ মই মই মই কিন্তু বইল কৰি আৰু তোমাৰ কি কৰোঁ। মই প্ৰথম বইল কৰি ল'লোঁ। গৰম পানী অলপ অহ। অলপ অঁ তাৰপিছত অঁ- তাৰপিছত মই কি কৰিছোঁ কি? নমাই কিনা আৰু তেল দি পিয়াজ জলকীয়া অলপ দি তি- তেলত ভাজিকিনি এই মেগীখিনি আৰু বহাই দিওঁ।
অহ অহ। ভালে লাগে দিয়া, এনকে অলপ ফ্ৰাই টাইপৰ মানে, চাওমিন টাইপৰ হয়।
অহ, ফ্ৰাই, ফ্ৰাই টাই, ভাল না, সিমান নালাগে।
উমঁ।
এই মেগী খালে কিন্তু এটা বস্তু, তোমাৰ ভোকটো হেৰি হৈ যায়। তুমি যদি তিনি পেকেট মেগী খাই দিয়া, থা-
পক, অহ হৈ যায় একদম। পেট ভৰি যায়।
পেট ভৰি যায় পুৰা। আৰু যদি তুমি- অঁ, তিন পেকেট লৈ লোৱা, তুমি তাৰে লগত, মেগী লগত অলপ- বন্ধাকবি দিয়া নাইব আলু দুই পিছমান দিয়া সৰু-সৰুকে, গাজৰ। এইবিলাক দিয়া দি কেনে- পিয়াজ লোৱা, কেঁচা পিছ একপিছ জলকীয়া এটা লোৱা, লৈয়ে আৰু ভাত খাব নালাগে আৰু।
অহ, তোমাৰ এনে ৰন্ধা-বঢ়াত চখ আছে নেকি?
এই ৰান্ধিব খুব ভাল পাওঁ।
অহ, ভাল ভাল বহুত মানে লৰাই টান পাই গেছ- তে আজিকালি ল'ৰাবিলাকে ৰন্ধা-বঢ়া কৰিব। উমঁ!
ত মানে তোমাৰ সে, সেনেকুৱা মানে ৰান্ধি ভাল পাওঁ মই এইবিলাক। মাংস-চাংখ তোমাৰ মাছ-চাছ। তাৰপিছত আলু, এই বনাওঁ আৰু কিন্তু মই ভাতটো বনাব নোৱাৰোঁ। ভাতটো সিমান মোৰতাত সিজি যাই বে- ছি। বনালে। আইডিয়াটো নাই মানে। হু, কুকাৰৰ হিচাপটো নাই। পানীৰ হিচাপ কিমান লাগে। এইটো মা- তুমি আৰু বনোৱা নে?
হ', মইয়ো হি, সিমান সেনেকে বনাই পোৱা নাই বাৰু। কিন্তু কেতিয়াবা- এ' লগৰ লগত এনেকে খানা খালি এনে আৰু অলপ। কৰিছোঁ। কিন্তু ঘৰত ইমান বনোৱা মানে, পোৱা নাই আৰু।
উমঁ ঘৰতো আমাৰো মানে মই মাংস-চাংস আনিলে বনাওঁ মাং-
অঁ অঁ ভালে দিয়া।
হম, নিৰামিষ চন-
উমঁ উমঁ এন- নে মানে, ল'ৰা ম' ' হ' যিকোনোৱে মানু ল'ৰা হওক, ছোৱালী হওক সকলোৱে মানে এনে ধৰা মিনিমাম- বনোৱা খিনি জানিব লাগে। কাৰণ চোৱা এতিয়া- আমি আজি এতে ঘৰত আছোঁ বুলি কাৰণে এতিয়া আমি, বনাব লাগী- কিন্তু কালি পৰহিলৈ যদি তুমি বেলেগ কিবা কামৰ কৰ্মসূত্ৰে হওক, কিবা এনেকুৱা কা কাছা- শৰীৰ বাবে যদি বেলেগত অকলে থাকিব লগীয়া হয়। তেতিয়া কি হ'ব, হয়নে? সদায়টো হোটেলত খাব নোৱাৰোঁ।
নোৱাৰা, নোৱাৰা।
উমঁ, বহুতৰ কিন্তু এনে বিপদ হয়। বনাব নাজানি গতিকে এনেকে ভালে কৰিছা তুমি শিকি।
মে, এ নাই। বনাওতে মানে তোমাৰ কেনেকে শিকিলোঁ, তোমাৰ মানে খানা আমি মা- প্ৰায় আগতে খানা খুব খাইছিলোঁ। ডেইলি মোটামটি একদিন এৰি একদে খানা খ। খানা খাওঁতে খাওঁতে- এই ত' তি ৰান, লগৰ লগত ৰান্ধা শিকি গলোঁ আৰু তেনেকে। শুনিছা ন? হেল্ল'? শুনিছা নে? হেল্ল'? শুনিছা ন? হেল্ল'?